হেল্ল'-
হেল্ল'-
কি কৰিছা-
আছোঁ এনে তুমি-
ময়ো এনে আছোঁ ৰ'বা গৰমত কি কৰিবা আৰু ন-
অ-
কতো যোৱা নাই?
যোৱা নাই যোৱা নাই তুমি-
মোৰ যোৱা নাই- নাই ৰ বা গৰমতে যাব পৰা নাই সন্ধিয়া সময়ত অলপমান ঠাণ্ডা পৰে তেতিয়া যাবও মন নাযায় নহয় - লগ এটা নহ'লে আকৌ-
অ সেইটোয়েতো মই এই- সন্ধিয়া বৰ মানে আহোঁ আৰু এনে ৰাস্তা ফালে ফুৰিব মানে লগৰ কেই- কেইটা লগত এনে গৰম বন্ধত এইবাৰ ক'ত যোৱা আছে প্লেইন তোমাৰ-
গৰম বন্ধ বুলি নাই মোৰ আৰু মোৰ যেতিয়াই তেতিয়াই ক্লাছ থাকে যে- মানে এম এ কাৰণে অ ধা-
অ অ এনে কাৰণে-
মানে মোৰ কম্পিউটাৰ ক্লাছো থাকে তেনেকে বেলেগ ক্লাছবিলাকো কৰি থাকো যে মই-
অ মই যাওঁ বাৰু কম্পিউটাৰ ক্লাছ-
উম সেই- কৰি আছো জাষ্ট শেষ হব আৰু মানে কৰ্চ এ কৰি আছোঁ তুমি কোনটো কৰি আছা বেচিকটো নে-
উম বেছি কম অ-
নে এডভানস?
মই তোমাৰ এডভানস কৰিছোঁ -
এডভানস এটা চাবজেক্টত হ'লে তোমালোকৰ ফিজটো কিমান লয় জানা নেকি?
আমাৰতো ফিজতটো তোমাৰ হেৰি তোমাৰ এডমিচনটো ল'ব হেৰি টকা পাঁচশ ল'ব এডমিশ্যন - তাৰপিছত তোমাৰ মাহে মাহে পাঁচশ পাঁচশ দিব লাগিব আৰু তোমাৰ-
এ টোটেল ফিজটো কিমান হয় জানা?
মোৰ টোটেল চইচটো হ'ব তোমাৰ- চাৰে সাত হাজাৰ পৰিব চাগৈ মোৰ মানে এক বছৰত- মানে এক বছৰ কৰিল-
আচ্ছা আমাৰ মোৰ মানে ছমহীয়া কচটো খিনি লাগে পাঁচ হাজাৰ-
অ তোমাৰতো হ'ব বাৰু মোৰো মানে এক বছৰ না কাৰণে-
অ প্ৰথমতে- দুবছৰ কি দুহেজাৰ তিনিশ টকা দিব লাগিব-
অ মানে তোমাৰ জইণ্ট ফিজ কিমান লৈছে প্ৰথমতে দুহজাৰ তিনিশ টকা লৈছে ন।
অঁ দুহেজাৰ তিনিশ টকা জইণ্ট ফীজ্
আৰু মানে জেগাই চাই দাম মানে তোমাৰ ফুল লোকৰ ফালে বেলেগ আৰু আমাৰ ইফালে বেলেগ
পইচাটো এনেও মানে বেছি লৈ লৈছে নেকি?
নাই নাই ঠিকেই আছে। ছয়মাহ আকৌ অ ছয় মাহ তোমাৰ ইমানেই ল'ব।
উম এনে এতিয়াতো কলেজো বন্ধ ন তোমালোকৰ।
বন্ধ বন্ধ।
উম আগষ্টৰ মাহৰ পৰা খুলিব বুলি কৈছে এইটো তোমালোকৰ নে নে ডিগ্ৰীৰ।
উম!
মই ডিগ্ৰীতে হে বাৰু।
উম নহয় কিছুমান থাৰ্ড চেমষ্টাৰ, ফৰ্ চেমিষ্টাৰ থাকে ন।
অ এতিয়ালৈকে বাৰু মই মানে এডমিচন কৰিছো হে এইবাৰ প্ৰথম
অঁ সেইটোৱে কৈছোঁ যোনবিলাকে অঁ যোনবিলাকে মানে এডমিশন কৰিছে। সিহঁতৰ মানে এক্সাম এক্সাম নে হেৰি ক্লাছবোৰ আগষ্টৰ পৰা হ'ব বুলি কৈছিলে। মানে মোৰ বন মনে মানে মোৰ ভন্টি এজনীয়ে মানে এইবাৰ এডমিশন লৈছে চ' তাই মানে নাজানে। সেইকাৰণে তোমাক সুধিছো, আগষ্টৰ পৰা হ'ব নেকি? থাকি চাগে তাইো মোক সুধি আছিলে মই কাৰোবাক যদি তেনেকে পাওঁ সুধিম তেতিয়া।
অ মানে তোমাক মই সুধি কেনে পিছত কন্টেক্ট কৰি কৈ আছোঁ।
তাকেতো কবা বাৰু ঠিক আছে এনেই এনেই খোৱা -বোৱা হ'ল?
খোৱা বোৱা এতিয়া ৰাতিপুৱা খাইছোঁ বাৰু এতিয়া মান খোৱা নাই ইভিনিঙত।
উম চাহ খালা, ভাত -পানী খোৱা নাই।
অহ
ভাত -পানী খোৱা নাই। মই বনাই আছে বাৰু ঘৰত।
অ বনাই আমাৰো বনাই আছো বাৰু।
উম এই গৰমত বনাবও মন নাযায় খাবও মন নাযায় অ।
ইমান গৰম দিছে আৰু।
কিবা এটা হাল্কা ফুল্কা খাবলৈ পালেই হ'ল। ন বেছি হেভি খাব মন নাযায়।
মই এতিয়া মেগী পেকেট বা দুপেকেট বনাই খাব লাগিব ঘৰত গৈ মানে ভাত খাব মানে হেৰি মানে ভাল নালাগা হৈছে ভাত খাই হা
কিমান নো খাবা ভাত খোপা ন।
সেইটোয়েতো মানে ভাত খাই গ'লে আৰু মই যে ৰানিং কৰিব যাও না ভাত খাই গ'লে কিমান চা লাগে মানে পেটটো বিষুৱা টাইবৰ লাগি থাকে মানে। মই পিছে তোমাৰ চাৰে পাঁচটা ছয়টা বজাত যাওঁ। আমাৰ ইয়াত মানে ফিল্ড নাই ন, অ ছয়টা ছয়টা।
অ ছয়টা বজাত যোৱা।
অ আমাৰ মানে ইয়াত ফিল্ড নাই ন মই মানে আমি পকাআলিতে দৌৰিব যাওঁ লগৰ কেইটাৰ লগত।
অ আচ্ছা। এ মই ৰাতি পুৱ এনেই খোজকাঢ়িব যাওঁ আৰু দৌৰিব বুলি নহয় আৰু।
অ এনেই খোজ কঢ় যা ন ৰাতিপুৱা ঠিকে আছে বাৰু অ ৰাতিপুৱা খোজ কাঢ়িলে ভালে বাৰু
উম সোনকালতহে খোজ কাঢ়িব লাগে মানুহে তেতিয়া বেমাৰ আজাৰ নহয় ন আৰু ৰাতিপুৱাৰ যোনটো সূৰ্য পোহৰ সেইটো ল'ব লাগে ব বতাহ ল'ব লাগে বেমাৰ আজাৰ বহুত নহয়
অহ
চাৰিটা বজাত উঠি মানে মই হেৰিত যাওঁ চাৰিটা বজাত উঠো মুখ চুখ ধুই মানে চাহ তাহ খাই অলপ হেৰিত যাওঁ মই তাৰত পাঁচটা মানত জিম যাওঁ
জিম যোৱা
উম
অ জিম কৰা ন
অ অ
এনে হেৰি তোমালোকৰ যোনবিলাক জিম থাকে সেইবিলাক মানে গাৰ্লছো থাকে নে অনলি বইজ
থাকে গাৰ্লছো থাকে মানে এ আমাৰ ইয়াত মানে ছোৱালী নাহে মানে আহিছিল কেইজনীমান আৰু নহা হৈ গ'ল মানে
অ আৰু যোনবিলাকে শিকায় মানে গাৰ্লছো শিকায় নে বইজে শিকায় অকল
ব বয়ছে মানে ট্ৰেইনাৰ আছে না ছোৱালী ট্ৰেইনাৰ নাই ইয়াত মানে ট্ৰেইনাৰ ল'ৰাই আছে মানে ল'ৰা মানে কি আৰু আমাতকে ডাঙৰ আৰু বয়সত মানে আমাৰ ধৰ তোমাৰ খুৰা নিচিনা হ'ব মোৰ মানে
অ আমাৰ ইফালে আকৌ মানে গাৰ্লছৰো আছে ছোৱালী মানে শিকায় ছোৱালী মানুহক শিকায় তেনেকে বয়জক নিশিকায় মানে
অহ
অনলি গাৰলছকে শি তেনেকুৱা মানে এটা টিমে আছে এইফালে আৰু পইচাটো মানে ইমান নলয় উম কৰিব মনা কৰি আছে ঘৰৰ পৰা মানে মোৰো ইচ্ছা এটা আছে কৰিব
মানে তোমাৰ জইন ফিচ কিমান লয়? হেল্ল'। জইন ফিচ কিমান লয়?
এ পাঁচ চ টকা লয়।
অ মান্থলি হেৰি লয়, তিনিশ লয় চাগৈ ন?
হয় চাগে দেই তিনিশ টক
অ এ এনেকুৱাই লয় আৰু। আমাৰ ইয়াত মানে তোমাৰ জই ফিজ পাঁচশ আৰু তোমাৰ মানে এক মাহত তোমাৰ তিনিশ টকা দিব লাগিব।
অ তিনিশ টকা।
অ।
এনে কিমান হৈ যায়গে চাগে বছৰি?
হা? হা?
বছৰি কিমান হয় ছাগে পইচাটো?
কাৰ-কাৰ? মোৰ?
নহয়-নহয় এনেই যদি তুমি ক'ৰ্চ এটা কৰা জিমৰ?
অ-অ।
ৰি কিমান হয়গে পইচা দিলে?
হ'ব তোমাৰ উ-উ অ।
পাঁচ হাজাৰ মান পৰেগে নে?
পাঁচ হাজাৰ, বেছি হ'ব পাঁচ হাজাৰতকে।
বেছি হব ন? আৰু এইবোৰ যে অ প্ৰটিনটো তাৰ পৰাই দিয়ে নে নে কি ল'ব লাগে?
নাই নিজে ল'ব লাগিব তুমি। ক'ত তাৰ পৰা নিদিয়ে নহয় জিমৰ পৰা।
অ, নিজে কিনি খাব লাগিব ন? ট্ৰেইনাৰবোৰে যে কয়।
অহ, অ।
তাকে তুমি কৰিছানে নাই?
মই প্ৰটিন নাই লোৱা বাৰু। মই
উম।
এ আমাক মানে নিশিকাই মানে। আমি জানোৱে যে। আমাক মানে ইমান এটা হেৰি নকৰে মানে ট্ৰেইনাৰটো। আমি আগৰ পৰা যোৱা না। জানে আৰু এ জানে সিহঁতক কি শিকাম বুলি মানে। এনে যোন-যোন নতুন আহে সিহঁতক শিকাই মানে।
অ তোমালোকে তোমালোকে জানা কাৰণে মানে তোমালোকে নিজে নিজে কৰি থাকা গৈ পেলাই।
অ, নিজে যাও আমি কৰো গৈ। চাইন কৰি আৰু আহা টাইমত চাইন কৰো এবাৰ। কেইটা বজাত আহিছো, কেইটা বজাত গৈছো। চাইন কৰি কেনে আহো আৰু।
চাইন কৰিব লাগে ন?
চাইন কৰিব লাগে। তেতিয়া তুমি কেইদিন হৈছে গম পাব তোমাৰ তেতিয়া একমাহ হৈছে নে কি নাই।
অ, কলেজৰ নিচিনা ন? নাই কলেজত গ'লে যেনেকে চাইন কৰিব লাগে।
অ, তুমি কেইটা বজাত গৈছা সেইটো নামটো লিখিবা, তাৰপিছত ছাইডত মানে তোমাৰ টাইমটো লিখি দিলে হ'ল কেইটা বজাত গৈছা তুমি। পাঁচটা চাৰে পাঁচটাত গৈছা। এনেকে আৰু আহা টাইমত তুমি নামটো লিখি আকৌ তোমাৰ আহা টাইমটো লিখি দিলেই হ'ল।
অ, এনে মানে এঘণ্টা এনেকুৱা টাইপৰ আৰু ক্লা কৰায়।
এ যিমান কৰা যিমান টাইম তোমাৰ মৰজি। এঘন্টা কি ঘণ্টা কৰা কৰা। লিমিট নাই তোমাৰ।
অ নিজৰ মৰজিত গৈ
অ নিজৰ মৰজিত। খালি চাইন কৰিব লাগিব আৰু মানে তুমি আহিছো বুলি আৰু অ চাইনটো কৰিব লাগে কম্পালচাৰটো এনেই ইণ্টাৰভিউত এপ্লাই কৰা নাই তুমি
ইটাৰভিউ মানে মই এতি ইন্টাৰভিউ কৰিব ভাবা নাই বাৰু বৰ্তমান মোক পঢ়ি আছোঁ ন এম এ কৰিম মানে
এনে বিজনেচ
বিজনেছৰ কথা ভবাই নাই মই ভাবিছোঁ প্ৰথমতে পঢ়ি লওঁ তাৰপিছত জব পালে জবৰ কাৰণে এপ্লাই কৰিম পিছলে মানে এতিয়া নহয়
এনে এতিয়াতো গৰম বন্ধ না হেল্ল' এতিয়াতো গৰম বন্ধ এনে এতিয়া এনেই এতিয়া ক'বাত ফুৰিব যাম বুলি ভাবিছা নেকি
ফুৰিব যাম বুলি মানে কি গৰমতনো ক'ত যাবা কোৱাচোন এনে সন্ধিয়া হলে মনতটো যায় ওলাবলৈ এনে সন্ধিয়া ওলাই যাব মন যায়
মানে সেইটো কোৱা নাই মানে মই মানে তোমাৰ দূৰত মানে ধৰা শ্বিলং
তাকে তাকে লগৰ কেইটামান হলে বা লগৰ মানুহ হলে যাব পাৰি
আমি যাম বুলি ভাবিছো যাবা নেকি তোমাৰতে
যাব পাৰি উঠোৱা পইচা চইচা উঠাই পেলাই কবা
অ মই তোমাক কৈ আছো জনাই কাৰনে আৰু তোমাৰ লগৰ কেইজনমান লৈ ল'বা
অ মোৰ লগৰ কেইজন মমান লৈ ল'ম বাৰু সুধিম সিহঁতক যায় নে নাযায় সিহঁতক ঘৰত মানে তেনেকে নিদিবও পাৰে
অ নাযাব পাৰে মানে ঘৰৰ পৰা যাব নিদিবও পাৰে ন
যায় ন
অ দূৰ হৈ যায় আৰু ছোৱালী এনেও কতো যাব নিদিয়ে বাৰু দূৰতো হয়নে নহয়
কে ল'ৰা মানুহ গ'লেও পেৰেনচ থাকিলে মানে যাব দিয়ে আৰু পেৰেনচ নাথাকিলে ক' লৰা মানুহ খিনিৰ লগত যাব দিব কচোন চিনি পোৱা হলে বেলেগ কথাবা মোৰ দাদা হয় ভাইটি হয় তে যাব দিব চিনি নাপালে তেনেকে যাব নিদ দিয়ে আৰু
হয়তো।
তে তথাপিও মই সুধিম বাৰু যে মোৰ লগৰ আছে তেনেকে কে পাত এনেওতো ঘৰত থকাতকে ঘূৰি অকমান ঘূৰি আহোগে ন
অ ঘুৰি আহিব লাগে ঘৰত থাক কিমান খৰ
সেইটোৱে ঘৰত থাকিনো কিমান কৰিবা এনে দুপৰীয়া এতিয়া উম দুপৰিয়া গৰমতটো বেছি পৰে আৰু সন্ধিয়া হওঁতে হওঁতে চাৰে সাত সাতটা আঠটা বাজি যায়গে
উম
ভাত বনাবলৈ হয়েই গৰমত এতিয়া খাবও মন নাযায় টেঙা
ম হলে মইও এতিয়া গা পা ধুমগে বাৰু
অ অ
দিয়া পিছত কথা পাতিম ন
অ অ ঠিক আছে